হেল্ল'। অ' নমস্কাৰ শুনা পাইছোঁ। আছোঁ দিয়ক এনে। ঠিকে আছোঁ এতিয়া।
দেৰীকে আছে ন' ফুৰিব যোৱা নাই কতো।
তেনেকেতো বতৰ বৰ ঠিক নহয় সেইকাৰণে অকণমান ৰেষ্ট লৈছো।
অ' তাকে বতৰো কব নোৱাৰি ন' মানে এনে বৰষুণ দিয়ে হঠাতে। আকৌ কৰবাত ফুৰিব যাব লাগিলেও আজিকালি আচলতে ভয়ে লাগে। শ্বিলং, তিলঙত। ত' ইমান প্ৰব্লেম হৈ আছে ন' বৰষুণ-চৰষুণ দি পেলে
থ্ৰী অ' সেইটো হয়।
আপুনি এনেই ফুৰি ভাল পায়নে?
ফুৰিতো ভাল পাও কিন্তু বতৰৰ পৰিৱেশ বিলাক বৰ ঠিক নহ'লে ভাল নালাগে আৰু দেচোন।
উম, উম আপোনালোকৰ ফালে কি পানী-চানী। হয় নেকি, মানে বৰষুণ-চৰষুণ দিলে পানী হয় নেকি?
পানীতো নহয় এনে থাকে আৰু পথাৰত বাৰিষা সাজে বতৰ বিলাক
অ' বতৰ ন' মানে
এতিয়া খেতি বতৰ ক'বলৈ গ'লে।
অ ধানৰ কি কঠীয়া ৰুই আছে?
অহ ধানৰ কঠীয়া তেনেকে ৰুৱে।
অ অ মই শুনিলো তাৰ মানে সেইদিনা আৰু কোনোবা এজনে কলে। যে মানে সেই কঠীয়া পেলাই আছে আৰু কঠীয়াবিলাক ৰুইছে। এতিয়া কঠীয়া ৰুলে আৰু ধান কে। এতিয়া কেতিয়া হ'ব মানে চপাব কেতিয়া হয়?
এইটো আঘোণতে হ'বগে সেইবিলাক। কাৰণ এইটো ছিজনত। এইটো ছিজনত যিখিনি খেতি পথাৰ কৰে। ভাদ মাহলৈকে সেইটো আঘোণৰ মাহত। তাতে মানে উঠোৱা হয় আৰু।
অ ধানটো কাতে আৰু তেতিয়া নো।
উম উম উম
এতিয়া বৰষুণ হৈ থাকিলেটো খেতিৰ কাৰণে ভালেই হয় ন।
অ এনেকেতো অনবৰতে বৰষুণ দি থাকিলে বাৰু অকমান অসুবিধাটো আছে। কিন্তু। তাৰে ভিতৰতে কেতিয়াবা ৰ'দটো দিয়াটো প্ৰয়োজন আছে কাৰণ। বন বিলাকো মৰিব লগা থাকিল যে।
অ অ পানীতো লাগে আকৌ বেছি হৈ গ'লেও বেয়া কিন্তু। নহ মানে আকৌ ধানো মৰি যাব চাগে। কিন্তু ভাল লাগে আপোনালোকৰ পৰিৱেশ বিলাক বৰ ধুনীয়া ন ধাননি পথাৰৰ কাষত তেনেকে
অ ভাল লাগে তেনেকে
এতিয়া ধান ধান আৰু কি কি খেতি কৰে আপোনালোকৰ মানে আপোনাৰ নিজৰে আছেনে খেতি
খেতিটোতো নিজৰ বুলিবলেতো নায়ে হলেও আমি দেখিছো আৰু কৰা খেতি কৰে মানুহ বিলাকে প্ৰায় মানুহে খেতি কৰে
অ সেটো নিজে আচলতে কৰিলে ভালেই মাটি চাটি থাকিলে ধুনীয়াকে খেতি কৰি পেলাই আজিকালি সেইটো দিয়ে স্বাৱলম্বী হ'ব পাৰে ন মানুহে এতিয়া অকল ধান বুলিয়ে নহয় চলি হওক আৰু আজিকালিতো বহুত এইবিলাক কিবা কিবি ওলাইছে ন এই ফল ফল চল বিলাক ড্ৰেগন এইটো মই দেখিছোঁ খুব ভাল লাগে ন ড্ৰেগন ফ্ৰোটৰ
উম উম খেতিটো ভাল লাগে
চব ঠাই লৈ পেলাই বেলেগ বেলেগ হয় চাগে এইবিলাক কোনটো জেগাত কোনটো খেতি হব সেইবিলাক
অ সেইটো ঠাইৰ ওপৰত অ মাট টি আৰু ঠাই বিলাক লাগিব আপোনাৰ যিটি যিটি জেগাত মানে যি টি পৰিৱেশত হ য়টো বহুত বস্তুে হব নোখোজে কাৰণ সেইটো আমাৰ প্ৰাকৃতিকৰ এটা আহ ব্যৱস্থাও থাকেতো তাৰে ভিতৰতে নিয়ম এটা থাকে ধৰা হওঁক, কোনটোবা এলেকাত আপোনাৰ ড্ৰেগন ফ্ৰুটটো ভাল হ'ব কোনটোবা এলেকাত বা জেগাত আপোনাৰ এই টো ৰবাৰৰ খেতি ভাল হ'ব, কোনটোবা জেগাত ধানৰ খেতি ভাল হ'ব। কিন্তু আজি আজিৰ সমাজে বা আজিৰ মানুৱে যিকোনো জেগাতে, যিকোনো খেতি কৰিবলৈ আৰম্ভ কৰিছে। আহ, বেছিকে তেওঁলোকে মানে। এইটো কচমেটিক সাৰ যিটো কিনি ফালে দিব পৰা যায় তেনেকে। কিছুমান মানে কাম কৰি ফালে তেওঁলোকে প্ৰডাক্ট বিলাক বেছিকে কৰি লব পাৰি আৰু।
কিন্তু সেইটোতো স্বাস্থ্যৰ কাৰণে ভাল নহয়।
স্বাস্থ্যৰ কাৰণেতো একেবোৰো স্বাস্থ্যৰ কাৰণেতোতো ভাল নহয় তথাপিতো আপুনি যি যিকোনো কাম কৰিলে এটা ব্যৱসায় বৃদ্ধিত যদি আপুনি আৰম্ভ কৰিব বিচাৰে।
উম,
বা কমটি মাটিতে বেছিকে অহ প্ৰডাক্ট বি বিচাৰে বেছিকে উৎপাদন বিচাৰে, তেতিয়াহলে নিশ্চয় আপোনাৰ সেইখিনি ব্যৱহাৰ কৰিবলৈ প্ৰয়োজনীয়তাটো বেছি আহে আৰু।
উম, অ' তেনেকে ওলাইছেও আধুনিক ব্যৱস্থাবিলাক ন। কেনেকে কম খৰচতে বেছিকে উৎপাদন কৰিব পাৰি। সেই বস্তুটো ভালো কিন্তু টো মানে আমি স্বাস্থ্যৰ ফালৰ পৰা চালে আচলতে কি হয় বস্তু বিলাকো চব ভালৰ কাৰণে উলিয়াই ন। কিন্তটো অতিমাত্ৰা ব্যৱহাৰ কৰি দিয়াৰ লগে-লগে সাৰটয়ে ধৰক, আপোনাৰ সাৰটো ভালৰ কাৰণে দিছে। কিন্তু মানে অলপ লাগাতকে বেছি যেতিয়া ব্যৱহাৰ কৰি দিয়ে তেতিয়াই। মানে মানুহৰ স্বাস্থ আৰু খেতি কৰা কিছুমান মানুহ আছে চবেই তেনেকুৱা নকৰে। কিন্তু কিছুমানে মানে এইবিলাক বেছিকে দি দিয়ে লাগাতকে বেছি ত'। উৎপাদনতটো ঠিকেই হ'ব। কিন্তু মানুহৰ কাৰণে আজিকালি এইকাৰণে বেমাৰ আজাৰ বিলাক যে এইবিলাক বস্তু যিবিলাক কিছুমান বস্তু বেছিক কে সাৰ প্ৰয়োগ কৰা এইবিলাক খাই পেলাইওতো মানুহৰ কিছুমান সমস্যাৰ সৃষ্টি হৈছে ন।
উম-উম-উম-উম, হয় তাকেই।
পৰিৱেশত কি হব খেতি কৰাৰ আগতে সেই। জ্ঞানটোও এটা বৰ দৰকাৰী ন।
অ' সেইটো দৰকাৰী হয় তাৰে ভিতৰত ভিতৰতে আজিৰ যুগত মানুহে আচলতে নিজৰ লাভালাভ। বেছি বিচাৰিছে যে আৰু। কমতি সময়তে বেছিকে উৎপাদন কৰি কমতি খৰচ। থ বেছিকৈ উৎপাদন কৰিব। বেছিকে লাভা লাভমন্তি হ'বৰ কাৰণে এই মানে বস্ত বস্তু বিলাক প্ৰয়োগ কৰিব দৰকাৰ হৈছে। তাৰে ভিতৰতে যিসকলে এ চৰকাৰী চাকৰি নকৰাতকে মানে বিজনেচ কৰি বা খেতিয়ক হৈয়েই। জীৱনটো যদি চলাব লগা হয় তেনেস্থলত তেনেকে কৰ্মবলাক কৰিব লগা হৈছে আৰু তাতে মানৱ সমাজৰ মানৱ দেহাৰ। কিমান ক্ষতি হৈছে বা। কিমান লাভৱান হৈছে সেইটো তেওঁলোকৰ বিচাৰ বিচৰজ্য বিষয় নহয়। কাৰণ তেওঁলোকৰ কথা হল উৎপাদন কৰিব লাগে কমতি মাটিতে বেছিকে উৎপাদন কৰিব লাগে। আৰু বেছিকে লাভম্বী হব লাগে সেই কথাৰ লক্ষ্য। ৰাখি তেওঁলোকে এই সেইবিলাক বস্তু আচলতে প্ৰয়োগ কৰা হয় আৰু
কিন্তু আপুনি মানে গম পাইছে নে নাই না নাজানো আজিকালি মানে সমাজত মানুহে এনেকুৱা হয় যে জৈৱিক পদ্ধতিৰে কৰা ধৰক যিবিলাক কৃষি আছে বা যিখিনি ফচল পাব। ফল-মূল হওঁক বা ধান, চাউল বা যিখিনি জৈৱিক সাৰ প্ৰয়োগ কৰি কোনো ধৰণৰ ৰাসায়নিক বস্তু নিদিয়াকে যদি কৰে তেতিয়াও মানে মানুহে বিচাৰে সেই বস্তুটো, অকমান পইচাই বেছিকে দিব দৰকাৰ হ'লে। হয়নে আপুনি মন কৰিছে চাগে, একদম মানে ইমানেই সমস্যা হৈছে যে মানুহৰ, দেহত বেমাৰ আজাৰে হওক বা যিখিনি গেছৰ প্ৰব্লেমে হওক। ত' সেইকাৰণে কি হয় মানুহে বিচাৰি ফুৰে। এতিয়া মানে বাহিৰৰ পৰা এই ৰংজুলি বা এনেকে মেঘালয়ৰ পৰা যিখিনি আনে ন বা পাচলি, ফল মূল বা পাচলি। ভাবে আৰু চবেই যে মানে কি হয় সেইখিনি বস্তুত ইমান সাৰ চাৰ প্ৰয়োগ নকৰে। সেইটো মনৰ ভাবোঁ হব পাৰি। সঁচাকেওহ'ব পাৰে, ত' সেইখিনি বস্তু মানুহে বিচাৰি বিচাৰি কিনে তাৰমানে।
সেইটো আচলতে মানুহৰ এটা ধাৰণা হে।
উম,
মোৰ হিচাপত দে, আপুনি, আচলতে আপুনি কি ভাবিছে নাজানোঁ সে টো কিন্তু মানুহৰ এটা ধাৰণাহে, কিন্তু আজি যিসকল মানে শাক পাচলি হওক বা ফল মূলৰ যি-যিসকলে ব্যৱসায় কৰি আছে।
উম,
তেওঁলোকে কিন্তু সেই কথাটো জেগাটোৰ অ', কোনোবা এঠাইৰ জেগাৰ পৰা আনি ফালে কোনোবা এটা এঠাইৰ জেগাৰ নাম এনে মেনচন কৰি দিয়ে বা কৈ দিয়ে, আমুকৰ পৰা আনিছোঁ। চিত ভাৱে আপুনি কিন্তু ভাবি ল'ব যে সেইটো একো ৰাসায়নিক তাতে মানে প্ৰয়োগ কৰা নাই, কিন্তু আমি জানো আজি আজিৰ দিনত মানে আজিৰ তাৰিখত মানুহৰ খেতি কৰিবলে ইমানেও ধৰকচোন মাটি নাই বুলি ক'ব লাগিব মানে ধৰ ধৰা হওঁক এ মানুহৰ সংখ্যাও বাঢ়িছে তাতেই আৰু খেতি পথাৰ বিলাক কমি গৈছে।
সেই অনুপাতে তেওঁলোকে যিকোনো ঠাইতে কৰক। যদি ব্যৱসায় হয়। কিন্তু সেই জৈৱিক পদাৰ্থত তেওঁলোকে প্ৰয়োগ কৰিবই আৰু আ' মানে নিজৰ কথাটোলৈ ভাবি আনক কথা টো চিন্তা নকৰাকে তেওঁলোকে ব্যয়ৱসায় কৰিবলৈ আৰম্ভ কৰিছে। কিন্তু আমি দেখ দেখা যায় কিছুমান থলুৱা বুলি ক'ব লাগিব থলুৱা আ' ফচল পাবলৈ হ'লে আপুনি হয়তো খুব আ' আহ মানে চহৰৰ পৰা নগৰৰ পৰা অকনমান দূৰত থকা গাঁও সমূহৰ পৰা যদি বস্তু বিলাক যদি আনিব পৰা গৈছে বা কিনিব পৰা গৈছে তেতিয়াহ'লে নিশ্চিত ভাৱে ভাবক সেই বস্তুবিলাক কিন্তু আপোনাৰ একেবাৰে অ পিয়ৰ বুলি ক'ব লাগিব নহ'লে বা একেবাৰে আমাৰ গোবৰৰ সাৰ সেই পদ্ধতি -তিৰে বনোৱা কিছুমান এ ফচল ওলায় আৰু। সেইটো খুব কমেই পায়। তথাপিতো মানুহ বিলাকে আজি যি ব্যৱসায় তেওঁৰ যিখিনি লাভালম্বী তেওঁলোকে ভাবিবলৈ আৰম্ভ কৰিছে, নিশ্চিত ভাৱে তেওঁলোকে কিন্তু ৰাসায়নিক সাৰ ব্যৱহাৰ কৰাহে হ'ব পাৰে।
সেইটো হয়। আপুনি ঠিকেই কৈছে, আমাৰ মনৰ ধাৰণাই আচলতে সেইটো। তেনেকে চবেই মানে যেনেকে কয়, আৰু এইখিনি মানে সাৰ প্ৰয়োগ নকৰা বা বা তেনেক -কুৱা আচলতে মনৰ ধাৰণাই হেইটো। তাকে। এতিয়া আজি তেতিয়াহলে আপোনি দিনটো দিনটো হে আৰাম কৰক। আৰাম কৰি পেলাই ঠিক আছে। মাজে মাজে কথা পাতিম তেতিয়াহ'লে। অ' অ'। ৰাখিছো ন'হ?
অ হ'ব।